হেল্ল' অঁ, কোৱা? সেইয়া বহি আছো দিয়া।
বহি আছা এই মই বহিয়ে আছো আৰু ভাগৰে যুগৰে।
ভাত খালানে?
নাই খাম।
খাবাাহে দহটা বাজিলেই দেখোন দেৰি হয় ন তোমালোকৰ?
অঁ, হয় আমাৰ বনোৱাতে বন ক। বনোৱাৰ পিছত অকণ বহিলৈ না ৰেষ্ট হয় গৰম না বহুত।
আচ্ছা পিছে কোনে বনাইছে ভাত দাদাই নেকি?
দাদা আৰু মায়ে।
বাহ।
দুইতাই মিলি মই বহি বহি চোৱাত আছো। অঁ মই ছোৱাত আছোঁ।
বা বঢ়িয়া দেই দাদা আছেতো কামত লগাইছা আৰু তাক।
য়াই আজি লাগিছে।
অ।
মানে কি কয় এইবিলাক ক্ষেত্ৰত দাদাই বনালে মই খোৱাত আছো আৰু চোৱাত আছো। বাকী ক্ষেত্ৰত নাই মই।
দাদাই বনালে তুমি খাব পাৰানে?
উম ধুনিয়া বনাই।
তেল মচল। লা দিয়ে জানো সি?
উম চব ধুনীয়া বনাই কৈছো কি।
তাৰ আগত জিম কৰা মানুহজন ফেটছ হৈ যাব নহয়।
ই সেইবিলাকলে হি কেয়াৰ নকৰে সি খালি খাওঁ খাওঁ কৈ থাকে।
সি আৰু বেছিকে খায় ন?
অঁ।
তেল মছলা পুৰা খাই।
উম
ৱাঅঅ
উ
তেতিয়া ঠিকেই আছে বাৰু তোমাৰ নহলে যদি জিমৰ ডাইট খানা বনালে হয় গম পালা হয় আৰু
সেই সেইটো ভয়তে চৌকা কেতিয়াবা চুব দিয়া নহয় বাৰু
সেয়া আমি খাব গলে হৈছে আৰু আমাৰ
অঁ
তাকে তোমালোকৰ কি বনালে উম ভালেই
আমি আজি স্পেচিয়েল মানে মাছ
স্পেচিয়েল মাছ
আজিৰ কাৰণে আৰু দেওবাৰ
আ অ আমাৰ মাংস বনাইছিলে মাংস বনাইছিলে
অ মজা কি মাংস
মাংস ব্ৰইলাৰ
অ মই চিনি পাও দাদাই কৰ পৰা লৈ যায় ৰবা আজিও আহিছিলে আজিও আহিছি
আজিও
চাগে আজিও চাগে ইফাল পৰা লৈ গৈছে কেইদিনমান আগতে আহিছিলে বুলে এইফালে অ
উম সেইফালে যায় বাৰু সি
যিহে মানে তাৰ মানে এটা ঘটনা ঘটি গ'ল তুমি জানা
কি
সি মানে আহিছে দোকানত তাৰপিছত মই শুনিছোহে দেই বেলেগৰ মুখত আৰু
উম
তাৰ পিছত সেইটো টি চাৰ্ট টো লগাই আহিছে জিমৰ পৰা আহি কিনে পিছত ত আহিছে আৰু ত' মানে সি আহিছে আৰু ল'ৰা বিলাকে দূৰ পৰা চাই আছে আৰু অ ইটো আগতে এনেকুৱা আছিলে এতিয়া দেখোন বহুত বডি বনাই ললে বুলি
উম মানে কৈছে তেনেকা মানুহে
অ
না
পিছত মই মানে গৈ আছিলো মানে পিছত চিনাকি এজনক পালো আৰু তাৰপিছত কলে ই আহিছিলে বোলে আজি মাংস লবলৈ সি
উম
মই কৈছো কোন সি বোলে হে তোৰ লগৰ জন বুলি কৈছে অ আচ্ছা আচ্ছা তাৰ পিছত বোলে আমাৰ এই ল'ৰা কেইটাই বোলে একদম মানে চাই আছে আৰু পিছত মানে একদম কিছুমানে গৈ দোকানত সোমাই লৈছে দুটামান বহুত মানে জমনি কাহিনী হৈ গল
মানেম মানে দাদাই পুৰা একে পুৰা হেৰি হৈ গৈছে আও মানে ভা কেনেকুৱা পা কেনেকুৱা হৈ গ'ল বুলি
ফেমাচ হৈ গ'ল সি ইয়াতে
ফেমাচ হৈ গৈছে পুৰা।
উম,
তুমিও যোৱা মানে ন?
যাওঁ ময়ো।
অ,
লগ পাওঁ বাৰু তাইক।
অঁ, হ
কেতিয়াবা কেতিয়াবা মানে ছাৰে আমাৰ ক্লাছ লয় তেতিয়া মানে আমাৰ অৱস্থা বেয়া হৈ যায় আৰু।
মানে বহুত ষ্টিক নাইপ ন।
ছাৰে, যিদিনা মানে ধৰে নহয় ষ্ট্ৰিকটো ষ্ট্ৰিকেই একদম অৱস্থা বেয়া।
সেইদিনা মানে আমি আৰু অ সেইদিনা আৰু আমি মানে ৱেট ল'ব নালাগে খালি বাৰতে হৈ যায় আমাৰ।
হা
আমি মানে যিমান পাৰো এতিয়া ছাৰৰ পৰা পলাই থাকো।
পলোৱাও হয় এতিয়া ছাৰৰ পৰা।
ছাৰ আহোতে, আহোতে আমি শেষ কৰি দিওঁ আৰু যধে, মধে।
ছাৰ, এইটো কাম আছে নহয় অ ছাৰ অমুকত যাম ছাৰ কিবা ইমান ইম্পৰ্টেণ্ট কাম আছে যাবই লাগিব বুলি এতিয়া।
লবলে নহব
অ,
বাহানা মানে মুখৰ আগত মানে ছাৰক গম পাই গৈছে আৰু মানে এতিয়া দুই কেইদিনমান দিয়াৰ পাছৰ পৰা চাগে।
অ মানে কি হ'ল চোৱা এতিয়া মানে এইকেইদিন যে গৰম বহুত দি আছে।
উম,
আৰু গৰমত মানে একদম আমাৰ মইয়ো ঘামি যাওঁ। আৰু তোমাৰ দাদা, মানে বহুত ঘামি যায় ত মানে কি হয় বেছি ঘামিলে পিছত মানে আমি এক্সাৰচাইজ কৰিব নোৱাৰা হৈ যাওঁ।
উম,
অ, অসুবিধা লাগে মানে।
উম, উম,
আৰু কি হয় গাটো ঠাণ্ডা হৈ যায় ঠাণ্ডা হৈ গলে পিছত আকৌ তোমাৰ মানে এনেকা লাগে মানে এতিয়া ঘৰত যাওঁ আৰু ঘৰত গৈ গা পা ধুম আৰু এনেকা লাগি থাকে।
উম,
সেইকাৰণে মানে আমি এই গৰম দিন কেইটা মানে ছাৰৰ পৰা পলাই আছো আৰু।
ঠণ্ডা দিনৰ পৰা আক ষ্টাৰ্ট হৈ যাব আপোনা
ঠাণ্ডা দিনত মজা ঠাণ্ডা দিনত তোমাৰ যিমান মানে ৱেট ল'লেও এক্সাৰচাইজ কৰিলো যে ঘামটো নোলায়।
সেই তাৰ মানে গৰম গৰম লাগি যায় ন যিমান ঠাণ্ডা হওক মানে কষ্ট কৰিলে গৰম হ লাগি যায় গাটো
অ তেতিয়া মানে ভাল লাগে।
উম,
তোৰ এই
তাকে।
যোৱা বছৰ নতুন ছাব্বিশ পঁচিশৰ লাষ্টৰ ফালে আৰু এই ফেব্ৰুৱাৰী মাহ
অ,
একদম তোমাৰ দুূৰ্গা পূজাৰ পিছৰ পৰা আৰু মাৰ্চলৈ মই ছাৰৰ লগতে এক্সাৰচাইজ কৰিছো মানে তেতিয়া গৰম নাছিলে ঘাম ইমান ওলোৱা নাছিলে। মজা লাগি গৈছে এতিয়াতো গৰমত মই মই পলাওঁ চৰৰ পৰা
লোৱা হয় এতিয়া ন।
চাৰে সিদিনা কৈ আছিলে আৰু তহতে ফাঁকি দি আছ ন ৰ।
যেতিয়া চাৰে যেতিয়া জোনদিনাখন ধৰিব বা বেলেগ ধৰিব তোমালোকৰ
ধৰিব এতিয়া ছাৰে মানে এইকেইদিন মানে ছাৰে মানে ধান খেতি লগাই আছে। ত' ছাৰৰ মানে শেষ হ'ব আৰু ইটো সপ্তাহত শেষ হ'ব আৰু। ক ৰ মই খেতিত লগাই আহিলো এদিন মাক ক'লেই মানে তন্ত বেছি ভাং ফুং হৈ আছে তন্তকেইটা। অ চাই আছো বোলে মই এনেকুৱে কৈছে মই কৈছো। নাই ছাৰ আপুনি অহা নাই নাই এইকদম ভালকে আপুনি ব্যস্ত কাৰণে আমি আৰু
ছাৰা আহিল।
এইটো সপ্তাহ যাব চাগে অহা সপ্তাহৰ পৰা লব আমাক।
হ বেট চেট লৈ বহিবলে হ'ল আৰু।
বেয়াত নহয় চাৰে হাতে দি মাৰিলে বাগৰিত পলটি খাই পৰি থাকিম আৰু।
হে ইমান জছে মায়েনে।
ছাৰৰ আঙুলি বিলাক ইমান টান ছাৰে আমাতকে আৰু এক ফুট মান ওখ।
অ হৰি আমাৰ দাদাত কও। হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল'